অ বাইদেউ
কি কৰিছা
এয়া ছোৱালী ইস্কু স্কুলত থৈ আহি পাইছো
অ ময়ো এ ইহঁতক পঠিয়াই কৰি এ বাকী কাম বন থাকে যে ৰাতিপুৱা কাম বন এইবিলাক
উম
সেয়া কৰি আছো বাৰী এফাল মান কোৰ মাৰিলো
অ কিবা শাক পাচলি কৰিছে নেকি
শাক পাচলি কৰিছোঁ অলপমান
অ
এই ভাত কেৰেলা ভেন্দি চেন্দি এইবিলাককে কৰিছোঁ আৰু গোম গোমধান কেইজোপামান কৰিছোঁ
অ ঘৰতে খাব পৰা কে আৰু
ঘৰতে খাব পাৰাকে তাতে বাইতে উম বাৰীতে কলে থোক পৰিলে তাকে কাটিলো কাটি কৰি এখোপা কিয়ে আছ
পুৰত হ'ল নে নাই
অ পুৰত হৈ আছে গছতে পকিছে আৰু আৰু হে কাটতি ললো উম গছতে পকিছে তাকে কাটি আহ পেলাই এতিয়া কঢ়িয়াই আছোঁ বোলো ভিতৰত থৈ দিওঁ আকৌ বৰষুণ পৰিলে বেয়া হৈ যাব
গছতে পকা ঘৰতে সাৰ সুৰ নিদিয়ে ভাল এইবিলাক খাবলৈ
উম জাগ চাগ নিদিয়া
দিয়া ঘৰতে পকা খাবলৈ উম আমি এতিয়া কিনি আনা বোৰ ইমান সাৰ সুৰ দিয়া থাকে খাইও ভাল নালাগে দুদিন মানতে গেলি কৰি যায়
পকিবলৈ
অ কাৰ্বাইত দিয়ে
অ
সেইটো দিলে একে ৰাতিৰ ভিতৰতে পকি যায় সেই হে সেইবোৰ আৰু কেমিকেল হে আৰু সেইবোৰ পঠালে আও ন বেমাৰহে হয় মানুহৰ এনেকে ঘৰতে হলে খাবলৈও ভাল আৰু বেমাৰ আজাৰও নাই
অ এইবাৰ একে অ আমাৰ এই জাহাজী কল আৰু এঠোক পৰিছিলে বৰ ধুনীয়া ডাঙৰ হৈছে
হয় নেকি?
উম।
অ হওক দিয়ক ঘৰতে ঘৰত ফল মূল খাব লাগে।
অ', আমাৰ কল যেনিবা ওলাই থাকে। চেনীকল অ', আছে।
অ।
কল চেনী কল আকৌ যে মালভোগ কল এথোক পৰিছে।
অ', অ।
আছে পুলি সেয়া মই ৰুই থাকোঁ আৰু।
অ', ভালে কৰে ভালে কৰে।
উম, আকৌ দুটামান বেলেগ বেলেগৰ ৰুই দিছো। মালভোক কলৰ পুলি তাকে। লাগিলে ঘৰতে খাব ওচৰ
অ অ গোটেই সৰহ কে যদি হয় তেতিয়া ঘৰতে ইমান দিন ৰখায়ো থব নোৱাৰি নহয় নষ্ট হৈ যোৱাতকে ভালেই কৰে ভগাই কৰি দিয়ে ন ওচৰ চুবুৰীয়াও খাই। ডাঙৰ যদি কলত থ
ওচৰ মানুহকো দিওঁ আ খাবৰ কাৰণে।
অ। ভীমকল আছেনে নাই?
হেয়া?
ভীমকলৰ গছ আছেনে নাই?
ভীমকল গছত নাই ভীমকলৰ সেই খাব ভাল ন পচ হলাটো খাবলে
পচলাটো খাবও ভাল তাৰ কলৰ ডিলটো কেলচিয়ামৰ কাৰণে বহুত ভাল নহয়
উম আমাৰ ভীমকল হে ৰোৱা নাই
আজি আজি কালি ভীমকলটো পাব পাবলৈ নাই যে মানুহে আজিকালি চব কলৰ দিলেই খায়
আহ এই চব
কলৰ দিলেই খাওঁ
উম এ চব কল দিলাক হেৰি নিচিনা নহয় ভীমকললৰ নিচিনা
অহ
ভীমকলৰটো বেষ্ট বেছি ভাল আমাৰ সেয়া উম মালভোগ কলাত দিল যাব। সে এবাৰ খাইছিলোঁ সটো বেয়া নহয় যেনিবা মাল ভোগ কলটো ভাল দিল তো খাবলৈ অ' এ চেনী কলটো অকমান কেহেতা হয়।
সে ত হয় অ' এই নহয় অকমান নিমখ দি পেলাই তিয়াই থৈ দিবচোন।
অ' নাজানো নহয় আহ।
অকণমান নিমখ দি পেলাই সেই তেতিয়া হেৰিটো গুচি যায় তিতা যিটো অকমান কেহেেতটা হেৰিটো যে সেইটো নোহোৱা হৈ যায়।
আহ।
কি কৰো ব মানে দালি কেইটামান দি আলু অকণ দি তাতে জালুক অকণ। মছলা আৰু মছ মচলা নিচিনাকে বনাওঁ আৰু জিৰা জালুক অকণ পিচি নহৰু আদা অকণ পিচি। তেনেকে অকমান এতিয়া নিচিনা চব্জি টাইপৰ অকণমান বনাই তেনেকে খাওঁ খালি অকমান নিমখ দি পেলাই আগতীয়াকে অকণ তিয়াই পেলাই। থৈ দিব লাগে তেতিয়া কেহতো অ কেহেতো নাইকিয়া হৈ যায় চাবচোন। তেনেকে বনাই খাব বৰ ভাল লাগে।
অ' এইবাৰ আকৌ তেনেকে খাব লাগিব। মই এনে ম চণালী কেইটামান দি পেলাই থুপথুপীয়া কৰি খাই পাইছো মচলা দি।
অ' এই তিয়াই পেলাই থৈ দিলে কেহেতাতো নাইকিয়া হয়।
অ' মালভোগ কলা আক কেহেতা নালাগে।
নালাগে নালাগে উম নালাগে ভীম কল মালভোগ কলকেইটা ভাল।
অ' আৰু এইটো কৈছিলে সেই কিবা পিঠাগুড় খোৱা নে কি অ' সেয়া কল বুলি কয় যে।
পিঠাগুৰি খোৱা মানে আঠ।
আঠিয়া কলো নহয় কিবা। মালভোগ নে কিবা বুলি।
আনা মালভোগ অ এটা আছে। আনা মালভোগ বুলি কয় এটা আছে। অ অ গম পাইছো অ।
উম আমিয়ে কওঁ সেইটো পিঠাগুড়ি খোৱা কল বুলিয়ে কওঁ আৰু। মিঠা কাৰণে।
অ আনামালভোগ বুলিয়ে কয় সেইটো অ আপুনি। ঘৰতে দেৰি।
অ এনে থকা সময়খিনি আৰু সেয়াকে কৰি থাকো আৰু।
তাকে ঘৰতে খাদ্যয়তো ওলাই থাকে ন। শাক পাচলি আৰু কি কয় শাক পাচলিৰ পৰা আদি। কৰি আপোনাৰ ধৰক। এয়া ফল মূললৈকে গোটেই। খিনি কৰি থাকে।
লাগে। উম নিকিনুৱে আমি। ঘৰৰ বস্তুকে খাই থাক।
ভক দিয় ঘৰৰ বস্তু। বস্তু কেইটা খোৱা ভাল হে কিনা বস্তুবলাকতকে।
উম।
য়ে খাব লাগে মানুহে। কিনাবোৰ সেইবোৰ খাই বেমাৰ আজাৰ ইমান মানুহৰ।
অ'হ।
অ'হ আপোনালোকৰ ফালে এই ক'লা কচুটো আছে হবলা ন।
অ কোলা কচুটো আছে।
অ মই এদিন যাব লাগিব। ৰ'ব কচু কেইটামান আনিবলৈ আমাৰ আছিলে কিন্তু মানে এই খালো। যে কেইটামানহে গছ ৰুইছিলে তাৰ পিছত। তছতে আৰু এতিয়া নাইকিয়া হ'ল।
অ অ আমাৰ হৈছে যেনিবা অলপমান বাৰীত। কোলা কছো খাওঁ।
অ খাব লাগে এইবোৰ কেলচিয়ামৰ কাৰণে তেজৰ কাৰণে।
আবিল হট। পও কলা কচু এইবিলাককে খাই। থাকোৱা আ নিকিনো পাচলি ইমান সাৰ দিয়া ন
অ' ভালে কৰে ভালে কৰে।
অ'।
মই মানে ছোৱালীজনীকো পাই থাকিব লাগে যে কচু চফু অকমান তেনেকে
আহ।
ক্ষণমিন নহয় জানো সেইকাৰণে মানে সেই তেনেক অকণমান খোৱাবলৈ পালে বোলো ক্ষীণ হলেও দুগহা ভাতেই খাওক বা সেয়া জোলৰ লগত অকমান দুগহাই খাওক তেওঁ কিবা এটা পাব।
আহ। শাক পাচলিতোও খুৱাবা লাগে সৰু পোৱালে নাখ হা কিল দে হেই মিচাল দ দে খুৱাবা লাগে
আহ আহ। সেই তেনেকে কেতিয়াবা সেই মাছ চাছৰ লগত বনাই অ' মাছ চাছ লগত বনাই খুৱাও কেতিয়াবা আকৌ এই অকণমান পিচি পেলাই চাটনি নিচিনাকৈ বনাই খুৱাওঁ। সেয়া মানে সেয়াও সদায় খাবলৈও নিবিচাৰে নহয় সপ্তাহৰ অসমত এদিন দিলেও আপোনাক খাব নিবিচাৰে।
আহ। হে ধৰি লোৱা এনে আঞ্জা হেৰি বেলেগ আঞ্জা বনালে
অ'।
তাটা মিছল দি দিবাচোন
দাইল চাইলতো দিলেও ভাল লাগিব চাগে ন?
অ' দালিতে অকমান পেলাই সেইকেইটা খালেও অকণমান
অ' সেইটো অ' দালিত। মই এই হেৰিটোত মাজে মাজে দিওঁ চাঙৰি টেঙা বা এই মধুসোলেং তনোকে মাজে মাজে দিও চুকা শাক বা পালেং পাত এনেকে দিওঁ
উম
কিন্তু বেলেগ শাক বোৰ দিয়া নাই খুতৰাটোও ভাল লাগে ন বিলাহী দি পেলাই
অ তাতে অকমান দালি দি পেলাই খুতৰা শাক দালি দি বৰ ধুনীয়া লাগে খাই অকণমান উম নেমু চ পিন্ধিবা লাগে নেমুও চেপি দিবাল অ বিলাহী দিলেও ভাল নেমু চেপি দিলেও ভাল
অ তাকে
েইজনে খাই যেনিবা
হা ন এ সিহঁতে এতিয়া অকনমান ডাঙৰ যে পূজা হৈছে খাব যে লাগে আমাৰ ই সৰু হৈ আছে যে সেইয়াই মানে
উম শাক পাচলি খাই সে হ সৰুজনে কলহ দিলে ইমান নাখায় তাই সেৰা বুদ্ধি হৈ গ খুৱাও আ
অ
বলে বেয়া তেল চব খা
অ মইয়ো তেনেকে কৰিৈ কৰি দিওঁ অ
উম অ এতিয়া ভাত কি হয় বনালা এতিয়া
ভাত এতিয়া আপোনাৰ হেৰি দালি বনালো তাৰপিছত দালিতে সেই কণী তেনেকে দি দিলো মানে বইল কৰি পেলাই
অঁ
কণী দি দিলোঁ আৰু তাৰপিছত পাপৰ ভাজিলোঁ
অ তেনেকে খাই আকৌ দিয়া দুপৰীয়া বনাবা আৰু উ আম আকৌ এতিয়া ৰাতি ধ ইমান ভাত খাই নাযায় দুপৰীয়া একেবাৰে বনাম আৰু
অ
তাকে আহি মাছ বেপাৰী এটা আহিল মাছ কেইটামানো ৰাখি থৈছো
আহ। আৰু এতিয়া মাছ বনাব আৰু দুপৰীয়া
অ' আজি দুপৰীয়া মাছকীয়া বনাম বোলেহে তেনেকে শাক কেইডাল মান সে মধুসোলেং। তাকে কি লং চেগধ পেল মধ শাক খতি বনাম বোলো আৰু
অ' মনুসোলাঙৰ লগত ভাল লাগে আৰু গৰমত এতিয়া।
আহ।
খাই ভাল লাগে খাওঁ খাও এ গৰমত। দেখাও তেনেকে
অ' ম মধূসোলেং দি খাবা। স সেইটো পেটৰ কাৰণেও ভাল। হা
ভাল অ' ভালতো।
মধুসোলেংটো
এই গৰম দিনত এইবিলাক মচলা তছলা এইবিলাক খোৱাতকে এনেকুৱা এইবোৰহে খাব লাগে।
উম এই মচন্দিৰিতটো যে বহুত বেয়া গোন্ধাই ন সেই টো খাব নোৱাৰি
অ' মছন্দৰীতো নোৱাৰি এ কিছুমান কিন্তু সেইটো খাবলৈ গোন্ধহে তাৰ ঔষধি গুণ আক ঢেৰ আছে সেইটো সেইটো কাৰণে খাব লাগে। আহ হব দিয়ক।
অ'।